হেল্ল'।
কি কৰি আছ?
এনেকে শুই আছোঁ তো মই। তুমি কি কৰি আছ?
একো নাই কৰা অ, এনেই বিচনাত পৰি ইনষ্টাগ্ৰামত ক্লৌল কৰি আছিলো। তই কচোন কি খবৰ?
কি কৰি আছিলো?
এনেই বিচনাত পৰি ইনষ্টাগ্ৰাম স্কৌল কৰি আছিলো।
ইনষ্টাগ্ৰাম, ইনষ্টাগ্ৰামটো মই সেই ইনষ্টাগ্ৰাম চালে মানে কি হয় মোৰ, সময়তো ক'ত কাটি যায় সেইটো গমেই নাপাওঁ। বহুত সময় মানে এনে গুনিলে, মোটামুটি মই দুদিনমান আগতে মোৰ স্ক্ৰীন টাইম চালো, স্ক্ৰীন টাইম চাওতে মই দেখা পালোঁ পাঁচ-ছয় ঘন্টা মানে ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰতে যায়।
এ তোমাৰ তাও কম আছে মোৰ দচ ঘন্টা দেখাই, কি ক'ম আৰু।
দচ ঘণ্টা বাপৰে-বাপ বহুত বেছি চোন।
বহুত বেছিয়ে। মই মানে আজি, মই ড্ৰই‍ং ৰোমটো অলপ সজাই আছো, মানে নতুনকৈ কৰা কিছুমান পেইণ্টিং দেৱালত লগাইছো। ভাবিলো তোক ফটো কেইখনমান দেখুৱাও, আৰু তাইচ তই চাই কবি কেনেকুৱা হৈছে।
অ', তুমি ড্ৰয়িং কৰা নিকি বাৰু?
অ', তই পাহৰি গলি নিকি মইতো পে-পেইণ্টিং, আগৰ স্কুলৰ পৰাই পেইণ্টিং কৰি আছিলো।
অ', তো পাহৰি গলো ৰবা দে, ঠিকেই আছে ভালেচোন তেন্তে
আজি ইমান দিন মূৰত আবাৰ স্কেচিং আৰু কেনভাছ পেইন্টিঙৰ চকো অ, আবাৰ মানে কৰিলো ট্ৰাই কৰাৰ, পাহৰি গৈছিলো মই আ আমাৰ প্ৰথম আবাৰ বেচিকৰ পৰা ষ্টাৰ্ট কৰি আছো।
কি হেৰি ফ্ৰী টাইমত কি কৰা সাধাৰণতে?
এই কলেজ শেষ হোৱাৰ পিছতো সময় পোৱা নাছিলো, আজিকালি অলপ ফ্ৰী টাইমত টাইম পালে মানে যেতিয়া ভাবো মোৰ এই পুৰণি চকুটো চখটো আকৌ আৰম্ভ কৰো। মনতো বৰ ভাল লাগে জানা, পেইন্টিং, কৰিলে, সকলো টেনচন নোহোৱাই হৈ যায়।
হয় নেকি?, অ, হয় মানে মানুহৰ যিটো বস্তু ইচ্ছা যায়, সেইটো কৰিলে সেইবোৰ ন গৰম হৈয়ে যায়। টেনচন নাথাকে নহ, তেনেকুৱা-তেনেকুৱা কৰি কিনে মনতো ভালো লাগে। সময়ো কাটি যায়, তেনেকুৱাকে ভালো হয়, মোৰ যেনেকুৱা হেৰি অ, ক্ৰিকেট খেলিলে ভালে লাগিব ক্ৰিকেট খেলিলে সময় গমেই নাপায়, ক'ত সময় গুচি যায় আৰু মোটামুটি। দুই আধা ঘণ্টা আৰমছে মই ক্ৰিকেট খেলো, সদায় খেলো মই।
মন কৰে খেলিয়ে থাকো, খেলিয়ে থাকো কেতিয়া ক'ত টাইম যায় আৰু একো গমেই নাপাওঁ, না
এনেকুৱাই হয়।
ঠিকে-ঠিকে, মনটো বহুত শান্তি লাগে।
তুমি গান শুনা নেকি বাৰু?
অ, গানটো শুনোয়ে মই।
গান শুনা ন, কেনেকুৱা কি ধৰণৰ গানটো শুনা তুমি? মইতো বাৰু হেৰি যিবিলাক কমেডী আৰু তোমাৰ এনেকুৱা চচঙ বিলাক হয় ন, এই যে চচঙ বিলাক
তেনেকুৱাই শুনো আৰু মই।
ত কেনেকে চং?
কমেডি আছে, মানে কিবা হাঁহি থকা যিবিলাক মানে গান যিবিলাক মনটো উৎফুল্লিত হৈ যায় আৰু।
অ আচ্ছা হয় হয় হয় তেনেকে গানে শুনি লাগে, মানে কেতিয়াবা চেদ গান শুনি কেনে মানে মনতটো উদাস যাই, মই ভাবো এ উদাস হৈ কি হব আৰু। আমাৰতো অলপে দিন কে কেতিয়া কেতিয়া মই আমি বাচো নাবাচো এইবিলাকে। অ কবই নোৱাৰো। তেনেকে কাৰণেই শুনিব লাগে আমাৰ।
আৰু তোমাৰ নতুন কিবা জ- বাকী আছে ভালে আছে দিয়ক। তুমি কিবা নতুন বস্তু শিকিবলৈ চেষ্টা কৰি আছা নেকি কিবা?
অ। আজিকালি মই কিতাপ পঢ়ি আছো, মানে আগত মই ইমান কিতাপ পঢ়া নপ মানে। কৰাছিলো। কিন্তু এইকেই কেই মাহ মানৰ পৰা এই ফিকচন আৰু কিছুমান চেল ফেল কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছো। মানে এতিয়া নিশা উব- শুবৰ সময়ত কিতাপ এখন হাতত নো নোলাই। নো লাকে টপ টোপনিয়ে নাহে মানে উম।
মোৰলে টোপনীয়া নাই নেকি। মই কিন্তু ইমান কিতাপ পঢ়িলে মানে মোৰ- এতিয়া মানে পঢ়ি থাকিম মই, পঢ়ি থাকি মই পঢ়ি থাকিম মানে মই মোৰ তেনেকুৱা আৰু মই বেছি সময় নপঢ়ো, কিন্তু- ইমান সময় পঢ়িম আৰু- মোটামুটি এঘণ্টাত পঢ়িল মানে মোৰ মোটামুটি এটা চেপতাৰ বা দুটা চেপতাৰ হৈয়ে যায়।
ঠিক ঠিক ঠিক। মানে পৃথিৱীখনক চোৱাৰ দৃষ্টিভংগী সলনি হৈ যায় ন।
সেইটোৱেইটো। সেইটো বাৰু তাতেও আছে ন তুমি শুনা নেকি বাৰু এই কুকুৰ এপ- ফেম যিবিলাক থাকে ন, কিবা শৰ্ট শট যিবিলাক ৰিল থাকে, তাৰ পিছত তোমাৰ কিবা হেৰি থাকে ন লং ভিডিঅ' বিলাক থাকে। সেইবোৰ চোৱা নেকি তুমি অডিঅ' বিলাক? মই কিন্তু শুনো কিন্তু।
অ পছ বিলাক মানে সিহঁত মানে চবে চবে যে নিজৰ- কথা কয়, কেনেকে কি কৰিল, অ হয় হয় মইো শুনিও। শুনো মইতো আজিকালি মানে ৰাজ চামানিৰ ভিডিঅ' বিলাক চাও। সি মানে সি বহুত ভাল কয়।
সেইবিলাকো আছে, তাৰপিছত কিবা কাহিনীও আছে তাতে। এইবোৰ চাও মই ভাল লাগি মোৰ মই মনটো মানে সেইটো হা?
হয় হয় হয় কোৱা কোৱা?
মোৰ মনটো সেইবোৰ চালে মানে বহুত ভাল লাগে আৰু টোপ সোনকালে আহি যায় আৰু সেইবোৰ শুনি শুনি কিনে।
ঠিক ঠিক। মইতো আগতে কিবা মানে গান শুনি কেনে মই- টোপনি দি দিছিলো আগতে আগৰ সময়।
আচ্ছা। তোমাৰ কিবা যদি ষ্ট্ৰে থাকে যেনেকুৱা টেন্যন বিলাক থাকে তুমি কি কাম- কৰিলে ভাল পোৱা যাতে তেতিয়া ষ্ট্ৰেটো কমাবলৈ?
মইতো মানে গাৰ্ডেনিং গাৰ্ডেনিং কৰি থাকো। যেতিয়া মানে মনটো উদাস লাগে! বা- সেই তেতিয়া মই গাৰ্ডেনিং কৰি থাকো। ফুলবোৰ ফুলবোৰত পানী দিওঁ- নতুন নতুন ফুল লগাও এই কেইদিন আগতে মই এল'ভেৰা প্লেনটো লগাইছো।
এলোভেৰা লগাইছা-
অ
আৰু তোমালোকৰ চৌহতত লগাইছা নে এই গাৰ্ডেনত লগাইছা
অ আমাৰ এই মানে আমাৰ- চ আমাৰ চাদত উ মানে গাৰ্ডেনিং কৰি থাকো আমি এ তাতে লগাইছো মানে
তাৰমানে তাতে বাগিচা এখন বনাইছা আৰু ফুলৰ ধুনিয়া লগা হয় চোন তেন্তে সেইবোৰ থাকিলে-
আৰু কিছুমান ইনডৰ প্লেনছ বিলাকো আনিছো ৰোমটোৰ ভিতৰত গ্ৰিন ব্ৰাছ বা হ- সৰু সৰু কেকটাছ বোৰ ৰাখিলে এটা পজেটিভ ভাইচ পোৱা যায়। যায় মানে তই আহিলে দেখাম মই-
ঠিক আছে তুমি এনে বাহিৰা কিবা খেল খেলা নেকি
কি?
বাহিৰে কিবা খেল খেলা নেকি তুমি নে ঘৰৰ ভিতৰতে মানে বহি কিনে এইবোৰ কৰা
কেনে এইবিলাক কৰো।
বেছিকে সেইবোৰে কৰা যায় বাহিৰা খেলবিলাকে খেলা যায় যেনে ফুটবল তাৰপিছত ক্ৰিকেট- সেইবোৰে খেলা যায় বেছিকৈ মোৰ
সেইবিলাকতো খেলা নাই মই মোৰ বাৰু ইণ্টাৰেষ্ট আছে শিকাৰ- কেতিয়াবা যদি পাৰো শিকিম। এবাৰ মানে আমাৰ কলেজত কলেজ উইক আছিল তেতিয়া স্পৰ্টছ ডে আছিল- আমি উমেন বিলাকে মানে কৈছিল যে। গাৰ্লছ বিলাক ক্ৰিকেট খেলিব আমিতো বেটটো উঠালো অ মাই গট ইমান ভাৰী বেট- বাপৰে ভাবিলো আৰু নহ'ব চাগে আমাৰ ঘাৰ হাতে
বহুতো ধৰণৰ আছে চোন, বহুতো ছোৱালীয়ে ক্ৰিকেট খেলি আছে ন এতিয়া আমাৰতো বৰ্তমান আমাৰ ইণ্ডিয়ান যিটো উমেন্চ টিম হয় আমাৰ সেইটোতো ভালে প্ৰৰ্ফম কৰিছে চোন। ‌আগতে ইনৱাক কাপটো জিকিলে ন ফিফটি অভাৰৰ, এইবাৰো প্ৰৰ্ফম প্ৰদৰ্শন ইমান ভাল হোৱা নাই সেইটোবাবে মানে গ্ৰুপচ যে গুচাই দিয়া হল তেখেতক টি টুৱেন্টি ৱৰ্ল্ড কাপৰ বাবে। ভাল হোৱা নাই প্ৰদৰ্শনটো। আৰু তুমি হেৰি কৰা নেকি বাৰু? কি কি পাস্তা চাস্তা বনোৱা নেকি?
অ অ সেইটোতো থাকেই মানে মই অ পাস্তা পোস্তা বনাবলে ৰা ইভিনিং টাইমত মানে ভোক লাগে ন তেতিয়া মানে ট্ৰাই কৰো। বা এটা এক্সপেৰিমেট কৰো দুধ দি কেনে পাস্তা হোৱাইট পা তা বনাও এইবিলাক কৰি থাকো। তাৰ পিছত কেতিয়াবা চুইগিত অৰ্ডাৰ দি কেনে আমি এই কেইদিন আগতে মই মাঞ্চ কিনি খাইছিল খাইছিল চাগে হয় হা ফ্ৰেঞ্চ ফ্ৰাইজ এইবিলাক অৰ্ডাৰ দিছিলো। ফ্ৰেণ্ড এটা আহিছিল ঘৰত তাৰ লগত খালো
বন্ধুৰ লগত খাই কিনে ভালে লাগে দিয়া চোন বাৰু। এ তুমি সেইবোৰতে অৰ্ডাৰ কৰা নে? তুমি গৈ কিনে নানা নেকি তুমি?
না আজিকালি মানে অনলাইন চিষ্টেম টো গুৱাহাটী ইমান ভাল হৈছিল মানে ঘৰৰ পৰা ওলাব নালাগে ঘৰত বহি কেনে আমি অৰ্ডাৰ দি দিও ফোনত। আৰু আহি যায় আৰু আৰু সেইকাৰণে মানে বাহিৰত নোলাওঁ ঘৰত বহি কেনে অৰ্ডাৰ দি দিওঁ বাহিৰত ওলাও মানে কি অ মান্ঠলি মান্থলি দুই তিনি মাহৰ পিছত মানে এবাৰ যাওঁ আমি চবে বন্ধু বিলাক এ কেফেত যাওঁ তেতিয়া মানে চবৰ লগ পাওঁ। বাকীটো এনেই মানে এতিয়া হৈ গ'ল ন অনলাইন এইটো অৰ্ডাৰ ধৰ কিনো অৰ্ডাৰ দিবি
সেইটোৱে ভাল দিয়াচোন
অ তুমি কি কৰা তুমি কি বাহিৰত যাই কেনে খোৱা?
মই বাহিৰৰ যাই কিনে খাওঁ বেছিকৈ। হয় সেই কৰা নাই, তথাপি মানে মই মোটামটি দুই তিনি দিন হ'ল। এদিন মানে হেৰি পিজ্জা বজাৰ কৰি কিনি আনিছিলো আৰু আমাৰ ইয়াতে অকল এটাই আছে ডমিনজ বুলি তাৰ পৰাই আনিছিলো অৰ্ডাৰ কৰি কিনে
অ ডমিনজটো মানে বহুত অফাৰ দি থাকে ডমিনজৰ পৰা বহুত অফাৰ্চ দি থাকে। আহ দুৰ্গা পূজাত, টাইমটো অফাৰ দিছিল, মইটো কিবা আ চাৰিটা মান পিজা টু হানড্ৰেড ৰুপিছত চাৰিটা নে পাঁচ কেইটাম পিজ্জা টু হাণ্ড্ৰেড ৰুপিজ নে ওৱান ফিফটি ৰুপচত মই খাইছোঁ।
বাহ
অফাৰত পাইছিলো।
এ তোমাৰ ফটোগ্ৰাফী অকমান হেৰি আছে নেকি?
অ ফটোগ্ৰাফী মই ফটোগ্ৰাফী ফুৰি বহুত ভাল পাওঁ। বহুত বেছিয়ে ভাল পাওঁ।
অ মইয়ো কিন্তু ইমান ভাল পাওঁ কিন্তু তথাপি ইমান বেছি নহয়। মবাইল যিবিলাক মানে নৰ্মেল উঠাব লাগে আৰু সেইবিলাক উঠাওঁ। এনেকুৱাকে ইমান ৰুচি নাই মোৰ
মই মানে এই চিনাৰী বিলাক ফটো উঠাও। তাৰ পিছত বাৰছ ৱাৰছ থাকিলে এইবিলাক উঠাও ট্ৰাই কৰো মানে এইবিলাক কৰি থাকিব লাগে লাগে ন নিজৰে ভাল লাগে নিজৰ নিজৰ মনটোৱে ভাল লাগে
ঠিকে আছে তোমাৰ কথা পাতি ভালেই লাগিল দে ঠিক আছে
ঠিক আছে দিয়া বাই